অ অঁ কোৱা
অ কি কৰি আছা
একো নাই ৰ'বা এনে কিবা ফিল্ম এখন চাই আছিলো ইউটিউবত
অ
তুমি
মই এনেই বহি আছো লাইন নাই আমাৰ এইফালে
অ বৰষুণ দিয়াৰ কাৰণে গল নেকি
অ সেইকাৰণেই গল চাগে
আচ্ছা আচ্ছা আমাৰ ফালে আছে আক যাবই চাগে আমাৰ ফালেও
বাকী খবৰ পাতি ভালে
উম ভাল তোমাৰ
আছে ভালে মোৰে ইমান ভাল নহয় গা ছা বেয়া
কি হৈছে
জ্বৰ চৰ্দি কাঁহ
অ আচ্ছা আচ্ছা মেডিচিন খাই আছা ন
অ খাই আছো
অ মানে বতৰটোৰ কাৰণে হ'ব পাৰে মোৰো ৰিচেন্টলি দুবাৰ হৈ গল কাঁহটো এতিয়াও আছে ভালেই পোৱা নাই চব এই ৱেদাৰৰ কাৰণে হয়
সলনি হৈ আছে ন বতৰটো সেইকাৰণে
সেইকাৰণে বাকী চাহ পানী খালানে
অ খালো তুমি খালা
খালো খালো
অ পিছে আমি আজি ডেইলী লাইফৰ কথা পাতিম
অ অ ব'লা
অ তুমি মৰ্ণিং কেইটা বজাত উঠা
মৰ্ণিং লাইক মই সাতটামান বজাত উঠি যাওঁ উঠি কিনে সেই কৰো ব্ৰেকফাষ্ট আৰু হাত ভৰি ধুই পেলাই ব্ৰেকফাষ্ট কৰি লও তুমি
মই ৰাতিপুৱা আঠটা মানত উঠো উঠি মুখ ধোও ব্ৰাছ কৰো ব্ৰেকফাষ্ট কৰো মৰ্ণিঙত গৰম পানী খাও উঠি কিনে তুমি খোৱা নে
আচ্ছা নাই ৰ'বা গৰম পানী নাখাওঁ খাব লাগিব ভাল হয় ন হেলডৰ কাৰণে ভাল পও খায়
তাৰপিছত লাইট এক্সাৰচাইজ অলপ কৰো তুমি কৰা এক্সাৰচাইজ
এক্সাৰচাইজ কৰো মই মানে আগতে কৰা নাছিলো এতিয়া ষ্টাৰ্ট কৰি দিলো মাজতে এৰি দিছিলো কৰা
অ তাৰপিছত তুমি কি কৰা
মই মানে সেই ন ব্ৰেকফাষ্ট কৰি পেলাই অলপমান ঘৰৰ কাম চাম কৰো গা চা ধূই পেলাই অফিচ যাব লাগে অফিচলৈ ওলাই যাওঁ নটাৰ মান বজাত
অ
তুমি
মই চাহ নাস্তা কৰি কিনে দচটা চাৰে দচটা মানত ঘৰৰ কাম অলপ কৰো কলেজ থাকিলে কলেজ যাওঁ কলেজ নাথাকিলে ঘৰৰ কাম অলপ সাৰি দিওঁ তাৰ পিছত দুপৰীয়া গা-চা ধো গা-চা ধুই অলপ ৰিডিং কৰোঁ।
আচ্ছা আচ্ছা। তাহতে তোমাৰ ডেইলি লাইফটো, এতিয়া মানে কলেজ যাই আছে কি নাই? ইণ্টাৰশিপ কৰাই কি নাই?
অ কলেজ যাই আছোঁ, কৰি আছোঁ ইটাৰশ্বিপ।
আচ্ছা আচ্ছা।
তোমাৰ কেনেকুৱা চলি আছে অফিচ?
ভালে আৰু মানে, হেকটিক লাগে বহুত ডেইলি-ডেলি। যোৱা-আহাত, কাম কৰা
ভাগৰ লাগি যায়।
উম।
অ, আৰু দুপৰীয়া টাইমত তুমি কি কৰা?
দুপৰীয়া টাইমত উ, বেছিভাগতো মই উইক ছিক্স ডেজ অৱশ্যে, থাকোতো কাম কৰি থাককাৰ যিদিনা কৃষ নাতাগে হেই দিনা, এনে কিবা কি তপৰো নহ'লে ফোন চাই থাকো নহলে মাৰ হেল্প কৰি দিওঁ অলপ কামত তেনেকুৱা, তুমি কি কৰা? হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনি আছা? হেল্ল' হেল্ল' পইচা আহি আছে নে?